শুনিছো, কি কৰি আছা?
মই এয়া আৰু ৰুমতে আছো।
অ' বাকী, খবৰ ভাল?
খবৰ আছো আও বহুত গৰম পৰিছে এইকেইদিন।
অ
সেফালে গৰম কেনেকোৱা?
এই আমাৰ ফালেতো ক'বই নালাগে বহুত গৰম। আজি বেছি গৰম দিছে। আজি বহুত গৰম দিছে।
উম।
উম।
বাকী এতিয়া যিহেতু এইটো জুলাই মাহ।
হয়।
গৰম বন্ধ পৰিছে তোমালোকৰ অফিচ চফিচবিলাক ন?
নাই নাই আমাৰ বন্ধ নিদিয়ে নহয়।
অ' তাকে ভাবিছিলো তাকে ভাবিছিলোঁ মানে এই তোমালোকৰ বন্ধ চন্দ আছে যদি এপাক দুইটা ফুৰি আহিলোগৈহেতেন শিৱসাগৰ।
অ' তুমি আৰু মই নেকি?
অ'।
হয় যাব পাৰি, ধুনীয়া কথা কৈছাতু।
কেলে যাম বুলি ভাবিছা যিহেতু জুলাই মাহতো আৰু পোন্ধৰ দিনহে আছে।
হয় আজি কিমান তাৰিখ হ'ল বাৰু?
আজি তোমাৰ চৈধ্য তাৰিখ পৰিল।
চৈধ্যয় তাৰিখ ন, মই তোমাৰ উম, ছাব্বিশ, নহয় ছাব্বিশ নহয়, চৌবিশ তাৰিখে সময় পাম।
চৌবিশ তাৰিখে ন, অ'। আচ্ছা, চৌবিশ তাৰিখে গলে, ঠিক আছে বাৰু যাব পৰা হ'ব। তুমি কি কি চাম বুলি ভাবিছা শিৱসাগৰ, হেল্ল'।
নহয় নহয় কিমান, কিমান দিন থাকিম?
উম, নাই জাষ্ট ফুৰিবলৈ যাম মানে এদিনৰ কাৰণে।
অকল এদিনৰ কাৰণে?
হয়।
হয় চৌব্বিছ তাৰিখে।
হয়।
অ', শিৱসাগৰত মই যোৱা নাই বাৰু আজিলৈকে।
অ', যদি যোৱা যে তাত বহুত ভাল ভাল জেগা আছে চাব পাৰিবা।
হয় মই মানে চিনি নাপাওঁ ক'ব, বিষয় শিৱ শিৱসাগৰ নহয় শিৱসাগৰ।
হয় হয়। শিৱসাগৰত তোমাৰ শিৱসাগৰত তোমাৰ ৰংঘৰ আছে। কাৰেংঘৰ আছে, শিৱদৌল আছে। আছে জয়দৌল আছে, তল তলাতল ঘৰ আছে।
হয়।
তেনেকুৱা ধৰণৰ ভাল ভাল জেগাই আছে। আপুনি যদি চাওঁ বুলি ভাবে, হেল্ল', যদি আপ আপুনি, যদি আপুনি চাওঁ বুলি ভাবে দেখুৱাব পাৰিম।
হয়, নাম বিলাক শুনিলো ভালে লাগিছে বাৰু।
হা হা।
একচুৱেলি শিৱসাগৰ মানে শিৱসাগৰত জয়দল সেইটো বস্তুটো কি হয়?
জয়দ'ল
হয়।
উম জয়দৌলটো হৈছে এটা জয়মতী বুলি কোৱা মানুহগৰাকী চিনি পায় আপুনি?
হয় হয় জয়মতী গদাপানী জয়মতী শুনিছো বাৰু কাহিনী।
হয় হয় জয়মতীৰ যেতিয়া মৃত্যু হৈছিল।
হয়।
তেতিয়া তেওঁৰ পুতক মানে তেওঁৰ পুতেকে ৰুদ্ৰসিংহই
হয়।
তেতিয়া সেই জয়দলটো মানে মাকৰ নামত নিৰ্মাণ কৰিছিল মানে।
অ হয় নেকি?
অ।
তাৰপিছত আপোনাৰ শিৱ শিৱদৌলটো?
শিৱদলটো তেনেকে তোমাৰ হেৰি শিৱদৌলটো ফুলেশ্বৰী নামটো শুনিছা?
অ ৰাজেশ্বৰ সিংহই তেওঁৰ পত্নীৰ না- শিৱদলটো তেওঁ সাজিছিলে।
হয়। বুজিছোঁ।
এনেধৰণে মানে মন মন্দিৰবো-
হয় হয়।
তেওঁ মাক শিৱসাগৰ এটা পুখুৰীও খান্দিছিল, মাকৰ নামত।
হয় হয়।
শিৱসাগৰৰ পুখুৰীতটো বহুত ডাঙৰ পুখুৰী এটা চাবলগীয়া। মানে ইটোৰ পাৰ ইটোৰ পাৰ সিটোৰ পাৰ মানে একদম দেখা নেপায় সহজে মানে এনেকুৱাই ডাঙৰ পুখুৰী।
বুজিছো।
আপুনি তালৈ কেইবাৰ কৈছে আজিলৈকে?
মই শিৱসাগৰ দুবাৰ গ'লো এতিয়ালেকে।
দুুবাৰ গৈছে?
হয় হয়।
বা
এবাৰ পিকনিকৰ নামত গৈছিলো এবাৰ। দুহেজাৰ তেইছ চনত গৈছিলোঁ।
হয় অ।
অ লাষ্ট একেবাৰে তোমাৰ দুহেজাৰ পঁচিছত এবাৰ গৈছিলো, ফুৰিব গৈছিলো।
পিকনিকত গৈ ভাল লাগে জানো?
পিকনিকত গৈ ভালে লাগে বাও। বহুতো মানুহ তাত যায় পিকনিক খাবলে।
মানে আপোনাৰ বহুত মানুহ থাকে ন
উম বহুত মানুহ হয় হয় থাকে মানে যি যিহেতু জানুৱাৰীৰ সময়ত বহুত মানুহ দেখিবলৈ পোৱা যায় মানে।
মানে সেই সময়ত আপুনি ভালদৰে চাবলে নেপাব জেগা বিলাক। কোনডোখৰ জেগাত কি আছে মানুহৰ ভিৰৰ কাৰণে।
সেইটো হয় বাৰু কিন্তু তথাপিও তাৰ মাজতে আপুনি চাওঁ বুলি কলে চাব পাৰিব আৰু।
এতিয়া এতিয়াতো তেনেকুৱা ভিৰ নহ'ব চাগে।
এতিয়া এতিয়া বাৰু ভিৰ নহ'ব যিহেতু এইটো জুলাই মাহটো বন্ধৰ দিন।
হয়
মানুহ খুব কম পৰিমানে দেখা পোৱা যাব তাত।
হয়
এ মানে শি শিৱৰাত্ৰিৰ দিনা বেছিকে মানুহ হয়। শিৱদৌললে আহে
হয় হয়
যথেষ্ট মানুহ দেখা পোৱা যায় যিহেতু অসমৰ আটাইতকৈ ডাঙৰ মন্দিৰ হৈছে শিৱদৌল।
হয় হয়
তাত মানে বহুতো মানুহ দেখিবলে পোৱা যায়। শিৱৰ ওচৰৰ সেৱা লব যায় মহাদেৱৰ ওচৰত।
শি শিৱৰাত্ৰি কেতিয়া পৰিছে আপুনি জানে নেকি?
শিৱৰাত্ৰি তোমাৰ ফাগুণ মাহত মানে পালন কৰা হয়।
অ ফাগুন মাহটো গ'ল বাৰু।
হয়
এতিয়া কি মাহ চলি আছে?
এতিয়া তোমাৰ শাওণ মাহ চলি আছে।
শাওন শাওন মাহতটো এটা মানে শিৱৰ মহাদেৱ মহাদেৱ শিৱৰ মানে কিবা এটা পালন কৰা হয় ন
হয় হয় আপুনি ঠিকেই কৈছে শি- এইটো মানে এটা পবি- শাওণ মাহৰ এটা দিন এটা আছে মানে কি শিৱৰ এটা পালন কৰে মানে সেই দিনটো সোমবাৰ দিনটোত পালন কৰে।
হয়
মানে শাওন মাহটো ভাল মানে।
হয় হয় সেইদি সেই দিনটো কি বুলি কোৱা হয় মই পাহৰি গৈছো মানে অলপ।
এইটো পবিত্ৰ মাহ বুলি কয়। তে তেওঁৰ কাৰণে সেইটো বহুত ভাল মাহ। আৰু যোনে মানে মহাদেৱক পূজা কৰে তেওঁলোকে পূজা কৰিব পাৰে সেই দিনটোত মহাদেৱৰ ওচৰত পাৰ মানে ধূপ-
বুলি কয় নেকি
কি কৈছে
মানে বল বম বুলি কয় নেকি বাৰু মই জনাত
আচলতে কয় বাৰু কিছুমান লোকে তেনেধৰণে। মহাদেৱৰ বহুতো নাম আছে নহয়
হয় হয় আপোনালোকে কি বুলি কয়?
আমি আমি মহাদেৱ বুলিও কওঁ, শিৱ বুলিও কওঁ
হয়।
তেনেধৰণে কওঁ আৰু
ঠিকে আছে ঠিকে আছে, পিছে আজি ৰাতি ভাত সাজ
আজি ভাতটো নিৰামিষ খোৱা হ'ব।
নিৰামিষ নিৰামিষ কেনেকে বনাব আজি?
নিয়ামিষ আজি পটল আলু ভাজি। যি কৰা হ'ব দালি ঔটেঙা বনাম মানে জোল কৰিম বুলি ভাবিছো।
হয়।
এনেধৰণে খাম বুলি ভাবিছো আজি।
হয় হয়, অ একদম সুন্দৰ ভাবিছে দেই।
মানে যিহেতু গৰম পৰিছে ন।
হয় হয়।
গৰমৰ কাৰণে মানে অলপ টেঙা খাব লাগে।
হয়। মাছ মাংস গৰমত খোৱাতটো বেয়া আপোনালোকে একদম শুদ্ধই ভাবিছে।
মাছ মাংসটো যিহেতু সদায় খোৱাতটো ভাল নহয়। গতিকে মাছ মাংসটো খুব কম পৰিমানে খাব লাগে মানুহে।
হয়, তাতে ইমান গৰম পৰিছে।
উম, মাছ মাংসটো বেছিকে খোৱা কাৰণে মানুহৰ বেমাৰ আজাৰ বেছি পৰিছে।
হয় হয়।
সেইকাৰণে মানে, অলপ কমাব লাগে আৰু। সেইটো বস্তুৰ পৰা অলপ আঁতৰত থাকিব।
বুজিছো বুজিছো।
আপুনি এনেই কি মাংস খায়?
মইতো আপোনাৰ লোকেল লোকেল মুৰ্গী।
হয়।
মানে ঘৰত যিটো মুৰ্গী থাকে। সেইটো।
অ আচ্ছা লোকেল মুৰ্গী আপুনি কিহেদি বনায়।
তাৰ পিছত আপোনাৰ ছাগলী মাংসও কেতিয়াবা ব্যৱহাৰ কৰো খাদ্যত।
ছাগলৰি মাংস ন।
হয় হয়, ছাগলী মাংস মানে খা মানে বেছি মানে বেছিকে খোৱা নহয় খুব কম পৰিমানে খোৱা হয়।
উম, উম।
মানে বেছিকে খোৱাতটো ভাল নহয় বুলি শুনিছো ছাগলী মাংস।
হয় হয় আপুনি গাহৰি মাংস খাই নাই?
নাই নাই গাহৰি মাংস মই খাই পোৱা নাই আজিলৈকে, আপুনি পাইছেনে?
গাহৰি মাংসটো মই খাইছো কিন্তু ভালে লাগে বস্তুটো চৰ্বি বেছি আছে তেলজাতীয় বস্তু ন।
হয় হয়।
মানে বস্তুটো কম খাব লাগে আৰু
হয়। আপোনাৰ আপোনাৰ ঘৰত বোলে পুখুৰী আছে তাত মাছ পুহিছে নাই আপুনি মানে মাছৰ পোনা দিছে নে এইবাৰ?
এইবাৰ মাছৰ পোনা যিহেতু দিয়া নহ'ল।
মোৰ কথাবিলাক স্পষ্টকে গৈছে নাই?
হয় হয়, ঠিকে আহিছে।
মাছৰ পোনা কিয় দিয়া নহ'ল এইবাৰ আপোনালোকৰ পুখুৰীত?
মাছৰ পোনা মানে কি হ'ল যোৱাবাৰ চাৰি কেজি মাছ জিওৱা হৈছিলে পুখুৰীত
হয়।
চাৰি কেজিৰ ভিতৰত দুই কেজি মাছহে খাব মানে পালো, বাকী দুই কেজি মাছ মানে নাইকিয়া হৈ গ'ল কিহে খালে মানে ধৰিব পৰা নাই মাছটো।
অ' সেইটোহে বৰ বেয়া হল দেই।
উম। থাকে কিবা ডাঙৰ ডাঙৰ ভেকুলী কিবা সাপ চাপে খালে যেন মানে, সন্দেহ কৰোঁ অলপ।
হয় হয়, আপোনালোকে অলপ চালি জাৰি চাব বস্তু বিলাক।
আপোনালোকৰ ঘৰত পুখুৰী আছে নাই?
নাই নাই, আমাৰ ঘৰত পুখুৰী নাই।
কি তেন্তে মাছটো কিনি খাই নেকি আপুনি?
আমি কিনিয়ে খাওঁ বাৰু আমি কিন্তু গাঁৱৰ পৰাই কিনি খাওঁ।
হয় হয়।
মানে ওচৰতে মানে মানুহৰ ফিচাৰী আছে।
হয়।
ডাঙৰ ডাঙৰ সিহঁতে ধৰিলে মানে আমি কিনি খাওঁ। কিনি খাব লগগীয়া হয় সিহঁতৰ পৰা বুজিলে? হয়।
একচুৱেলি কষ্ট আছে বাৰু অলপ মাছ পোহাটো।
হয় হয়।
যিহেতু মাছক দানা চানা দিব লাগে পুখুৰীত।
হয়, আকৌ চুৰ হৈ যায়।
অঁ সেইটো বাৰু হয় বাৰু কিছুমান জেগাই জেগাই।
হয়।
মানে ডাঙৰ
এইটো বহুত এইটো বহুত এইটো বহুত বেয়া কাম কৰে দেই, মানুহ বিলাকে চুৰ কৰি।
হয় হয়, তেওঁলোকে নিজে তেওঁলোকে